নমস্কাৰ
নমস্কাৰ কি আৰু।
অঁ কি কৰিছানে মই এনেই মানে আজি হাজো ফালে আহিছিলো ৰবা। আগৰ চোন কৰা নে হয় হয়। হাজো বহুত ভাল লাগে ন, কিমান তীৰ্থস্থান আছে।
হাজোত অঁ অঁ উম এনেই গৈছিলা নেকি?
উম ভাল লাগে ঠাই খিনি মোৰ বহুত ভাল লাগে মানে পবিত্ৰ লাগে ন কিমান যে তীৰ্থস্থান আছে। ত হাজোত তীৰ্থ ভূমি বুলি কোৱা হয়, হয় দিয়া।
অঁ অঁ, বহুত খিনি আছে তাত ন মন্দিৰ ভালে ভালে কেইটাও আছে। লাইক ভগৱানৰে আৰু কিবা ভগৱানৰে স্থান যেন লাগে সেইখিনি জেগা।
হয় হয়, মানে তীৰ্থভূমি বুলি কোৱা হয় ন। তীৰ্থস্থান বুলি কোৱা হয়, আৰু মানে কি হাজো মানে আটাইতকৈ বি শাল মন্দিৰ হৈছে, মাধৱ মন্দিৰ হয়গ্ৰিব মাধৱ মন্দিৰ ন মানে কিমান মানুহ আ হে দূৰ দূৰণিৰ পৰা মানে আৰু বেছি গৈ মাঘ বিহুৰ সময়ত বা কাতি বিহুৰ সময়ত যে তুলসী দিব যায় যে কাতি বিহুৰ সময়ত।
অঁ অঁ কিবা এটা লোকবিশ্বাসছে আৰু উম উম।
ইমান ভক্তৰ মানে ভিৰ হয়, আৰু এই মন্দিৰটো মানে ক'ত অৱস্থিত মানে তুমি জানানে মানে পা কোনখন পাহাৰত অৱস্থিত মণিকোট পাহাৰৰ মানে ওপৰত অৱস্থিত হয়, মানে হয়গ্রিব মাধৱ মন্দিৰটো।
অ পাহাৰ খনৰ নাম মণিকোত পাহাৰ নেকি?
হয় হয় মণিকোট পাহাৰ বুলি কোৱা হয়, মণিকোট পাহাৰৰ ওপৰত অৱ স্থিত হয় মানে, ইয়াত মানে ভগৱান বিষ্ণুৰ হয়গ্ৰিব মানে খোৰাৰ মৰযুক্ত অৱতাৰৰ পূজা কৰা হয় মানে। বিষ্ণু দেৱতাৰ পূজা কৰা হয়, হয়।
চাগে মই দে মানে সিমান এটা নাজানো বাৰু। নামতটো আজিয়ে শুনিলো দেই, মণিকোট পাহাৰ বুলি।
মণিকোট পাহাৰ বুলি কোৱা হয়, আৰু মানে কি এতিয়া ধৰা ইতিহাসত মানে আছে আৰু উল্লেখ আছে, ইতিহাস অনুসৰি কি এই মন্দিৰৰ মূল নিৰ্মাণ মানে প্ৰাচীন যুগত হৈছিলে আৰু আৰু পিছত বিভিন্ন ৰজাই ইয়াক মানে এ সংস্কাৰ কৰিছিল বৌদ্ধ ধৰ্ম ৰ্মীয় আছে বা ধৰ্মাৱলম্বীও এই স্থানক পবিত্ৰ বুলি মানে আৰু বিশ্বাস কৰে সেইকাৰণে কি হয় ইয়াতে মানে কি গৌতম মানে বুদ্ধৰ মহাপৰি নিৰ্মাণ ঘটিছিল বুলিও মানে এটা মানে প্ৰথা এটা আছে বুলি বিশ্বাস কৰে আৰু
অ অ
ম তুমিও কোৱাচোন কি জানা এনেই মানে হৰ্জি মাধৱৰ বিষয়ে
মাধমত মানে মই বেলেগ এ ইমান এটা নাজানো এয়া এটা ডাঙৰ পুখুৰী এটা আছে যে
অ ভাল লাগে ন বহুত ভাল লাগে বিশেষকৈ সৰু ল'ৰা ছোৱালী বোৰ বোৰে কিমান ভাল পাই ন ইমান মাছ আছে কাচ আছে
অ আৰু কাচ বিলাকক যে বিস্কুট দিব লাগে আমি যাওঁতে মানে এ বহুত ভাল লাগে এটা বিস্কুটে দিলোঁ আৰু কাছৰ মাছক মাছখিনো ব বহুত ডাঙৰ ডাঙৰ মাছ আছে এই ল'ৰা ছোৱালী ভাল
ভাল পাই ভাল পায় বহুতে ভাল পায় ভাল লাগে
যে চিৰিবিলাক আছে বগাব
কি ক'লা
একদম বহুত ডাঙৰ চিৰি ন চিৰিবিলাক ত মানে উঠি যোৱা উঠি যোৱা চি
হয় হয় উম আৰু পৰিবেশটো ইমান ধুনীয়া ন ইমান ডাঙৰ এলেকা
একদম ডাঙৰ আকৌ তাত মানে কি আৰু তথাপি জানো আৰু মানে জগন্নাথ মন্দিৰত গ'লে হাজ আহি পেলাই বোলে হাজো মন্দিৰত আহিবই লাগে
অ কিবা আছে ন নিয়ম তেনেকৈ মই অ মই পাহৰিছো বাৰু
এ হাজো মন্দিৰৰ তুমি পিছ চাইডে এখন দুৱাৰ আছে সেই দুৱাৰখনেৰে মানে সেৱা কৰি মানে বামুণে মানে আমাক সেৱা কৰিব দিলে মানে জগন্নাথ মন্দিৰত সেৱা কৰা হয় বোলে তুমি দেখিছা নে নাজানো
নাই নয় তমান বিশ্বাস আছে চাগে ন
অ মানে এই মানে এইটো চাইডে সেৱা কৰিব দিয়ে আৰু মানে মন্দিৰটোক পিছ দি পেলাই সেৱা কৰিব লাগে সেৱা কৰিলে মানে মানে জগন্নাথৰ দুৱাৰ সেৱা কৰা বুলি কয় আৰু সেনেকে কিবা আছে আছে দলে মানে পুৰা চিধা চিধি আৰু জগন্নাথ মন্দিৰ দেখা পায় সেনেকে কৰে আৰু আমি ক'ত দেখি পাৰিম আৰু এইবিলাক ভগৱানৰ কিবা লিলা
সেইটো এটা লোকবিশ্বাস আছে আৰু মানুহৰ মাজত চাগে
লোক বিশ্বাস আছে
এতিয়া ধৰা হাজোৰ আন এক উল্লেখযোগ্য মন্দিৰ আমি কি বুলি ক'ও বাৰু কেদাৰ কাদেৰ মন্দিৰ ক'ব পাৰো কেদাৰেশ্বৰ মন্দিৰ মানে এই মন্দিৰটো ভগৱান শিৱ তেও কৰে মানে শিৱ বাবাক মানে অ পূজা অৰ্চনা কৰা হয় মানে কেদাৰ মন্দিৰত শিৱৰ ভক্তসকলে বিশেষকৈ মহা শিৱৰাত্ৰি সেইটো সময়ত মানে ইয়াত বহুত মানে ভাল লাগে আৰু এ ভক্ত সমগ গম হয় আৰু ইয়ালৈ দৰ্শন কৰিবলৈ আহে
নাই কেদাৰ মন্দিৰটো কেতিয়া নিৰ্মাণ হৈছিল বুলি ক'লে এতিয়া ক'ব নোৱাৰি আৰু কেতিয়া হৈছিল চাৰিশ পাঁচশ বছৰ আগতেই মানে হৈছে আৰু এইটো কনেও ক'ব নোৱাৰে কিন্তু মানে ৰজাৰ সকলৰ অ তেওঁ মানে এ চাৰিশ পাঁচশ বছৰ আগতেই মানে স্থাপিত হৈছিল আৰু এই মন দিটো মানে সেই এ আ মানে বিছ সেইটো আৰু মন্দিৰটো শিৱৰে হয়
শিৱ ভক্তই
পাইছা নেকি কেদাৰ মন্দিৰত মোক
তো কেদাৰ মন্দিৰত গৈ বহুত ভাল লাগে মানে পৰিৱেশটো বিশেষকৈ বহুত ভাল লাগে আৰু মানে পহ কৃতিৰ মাজতে হয় মন্দিৰটো আৰু ইয়াৰে উপৰিও আছে ধৰা গণেশ মন্দিৰটো দেখা পাইছা নে তুমি গণেশ সেইটোৰ তলতে আছে যে হয়গ্ৰীৱ মাধৱ মানে মাধৱৰ নাপাওঁতে পাইছাগ গে কাষতে আছে আৰু ইয়াৰ উপৰি গনেশ মন্দিৰ টোত গৈ পাইছো আৰু কামেশ্বৰ মন্দিৰ আছে আৰু দেউল মন্দিৰ আৰু বহু প্ৰাচীন মন দিৰ হাজোত মানে অৱস্থিত আছে এই মন্দিৰ সমূহত মানে বস তৰ বিভিন্ন সময়ত পূজা অৰ্চনা হয় নাম প্ৰসংগ হয় আৰু বিভিন্ন ধৰা ধৰ্মীয় উৎসৱ পালন কৰা হয় বুলি মানে জনা যায় আৰু
আৰু এনে জনবিশ্বাস অনুসৰি মানে পাণ্ডৱসকলে মহাভাৰতৰ যুদ্ধৰ পিছত এই মন্দিৰটো স্থাপিত কৰিছিল বোলে মানে স্থাপন কৰিছিল আৰু কেদাৰ মন্দিৰ হয় কেদাৰ মন্দিৰটো এনে মহাভাৰতৰ অ মহাভাৰতৰ পাণ্ডৱসকলে মানে তেওঁলোকৰ যুদ্ধৰ মহাভাৰতৰ যুদ দ্ধৰ পিছত এই মন্দিৰটো স্থাপন কৰিছিল তাৰ পৰৱৰ্তী সময়ত তাৰ তাৰ মানে পষ্ট অ প্ৰায় অষ্টম শতিকাত আদিৰ শংকৰাচাৰ্যৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰে মানে তেওঁতো তেওঁলোকেতো বহুত আগত তে কৰিছিল ন অলপ চলপতো ভাঙি চিঙি গৈছে তাৰ পিছত তেওঁ মানে শং অহ শংকৰাচাৰ্যই মন্দিৰটো পুনৰ নিৰ্মাণ বা সংস্কাৰণ কৰিছিল আৰু
কৰিছিলে আৰু অ আজি বাৰু এইটো ভালকৈ গম মানে পাইছো আৰু সেইটো টো আৰু মানে হাজ জোৰ মন্দিৰসমূহ কেৱল ধৰ্মীয় স্থানেই নহয় মানে মানে কি ই অসমীয়া ইতিহাস সংস্কৃতি স্থাপত্য আৰু ঐতি যত এক মানে অমূল্য সম্পদ এই মানে প্ৰতি বছৰে কি হয় দেশ বিদেশৰ হাজাৰ হাজাৰ তীৰ্থ যাত্ৰী আৰু পৰ্যটক এই মানে পবি পবিত্ৰ স্থানসমূহ দৰ্শন কৰিবলৈ আহে এতিয়া হাম বিশেষকৈ হাজ জো মন্দিৰতো মাধৱ ম মধ যি মন্দিৰতটো কিমান ভক ক্তৰ সমগম হয় ন কিমান দেশ বিদেশৰ পৰা আহে মানুহ
যিমান মানুহ হলেও কিন্তু তুমি দৰ্শন দৰ্শন কৰিব পাৰিবাই চিন্তাই কৰিব নাই ন দৰ্শন কৰিব দিয়ে আৰু মানে মানে চিনাকি কৰাই দিয়ে এইটো মাধৱ পাবা আৰু এইটো সেয়া এনেকে
কি কৰে আৰু লক্ষী মন্দিৰ এটা আছে যে গৈছা নে তুমি লক্ষী মন্দিৰ এটা আছে যে লগতে আছে লক্ষি মন লক্ষিমাক মানে সেৱা কৰিব লাগে
অ অ একেলগে একেলগে আৰু
উ ভগৱান বিষ্ণুৰ সৈতে লক্ষী মা আছে ন ভাল লাগে আৰু উ আৰু মানে কি হয় আউ বিশেষকৈ মানে মন্দিৰৰ প্ৰসাদ ভাগ বহুত ভাল লাগে ন মানে হগী মাধৱৰ প্ৰসাদ ভাক মানে বুটতো যে আজা জিকা হৈ থাকে বহুত ভাল লাগে ন প্ৰসাদ
লাগে আৰু এ ভোক খাই পাইছা নে তাতে
ভুক মই পাহৰিলো মই, সৰুতে পাইছিলো যদিও পাহৰিছো দেই মোৰ ইমান মনত নাই বাৰু।
অ অ অ, ভাল অ পাইছো পাইছো।
বাকী গৈ পাইছো দিয়াচোন বহুতবাৰেই গৈ পাইছো।
উম উম উ ভাল লাগে দেই। ভগৱান শিৱ কিৱ মানে ভগৱান শিৱৰ প্ৰতি ভক্তি বিশ্বাস আৰু। আত্মসমৰ্পণৰ প্ৰতীক আৰু কেদাৰ মন্দিৰ।
আহ কেদাৰ মলিৰ কথা কৈছে ন উম।
তাৰপিছত আৰু জীৱনত সত ন্যায় আৰু সৎ কামৰ অনুসৰি অনুসৰণ কৰিবলৈ হ'ব মানে মানে। আমাক এয় দিয়ে আৰু। পালেগি আৰু মানে আমাক শিকাই আৰু এইটো কথা আখ্যা দিয়ে উম।
আৰু তুমি জানানে পোৱা পোৱামক্কা যে আছে সেইটো মানো। ইছলাম ধৰ্মী সকলৰ মন্দিৰ হয় মইতো গৈ। পোৱা নাই বাৰু ভাল লাগে ম মানে কয় আৰু বহুত ঠাই খিনি বহুত ভাল লাগে আৰ পোৱামক্কা মানে অসমৰ অন্যতম। তাত এটা ইছলাম জৰ্ণ তীৰ্থস্থান বুলি কোৱা হয় আৰু ইছলামীয়সকলৰ মানে। বিখ্যাত মানে। ধৰ্মীয় তীৰ্থস্থান হয় মানে পোৱামক্কা এই প্ৰবিত্ৰ। স্থানতটো কৰিছে জানানে? হাজোৰ মানে গৰুৰ আচল পাহাৰৰ। ওপৰত অৱস্থিত। পাহাৰখনৰনামটো গৰুৰাচল বুলি কোৱা হয়।
অ হয় নেকি?
হয় হয় আৰু দেশ বিদেশৰ বহু মানে মুছলমান। তৈয় লৈ শিয়াৰত মানে এ জীয়াৰত তাকো জীয়ত কৰিবলৈ আহে বুলি। বিষয় আৰু। ভগোলটো মানে মুছলমান ভক্তহে সেইবুলি। হিন্দু মানুহো মানে কি আৰু হিন্দু সকলেও যায় কিন্তু মন্দিৰতটো মানে। সোমাই গম নাপাওঁ কিন্তু। পৰিৱেশটো কাৰণে যায় আৰু মানে ইফালে। উম, ফুৰিবলৈ যায় বহুতে। বহুত ভাল লাগে মানে এ প্ৰকৃতিৰ মাজতে আছিলে।
বহুত ভাল লাগে আৰু পোৱামক্কা কেতিয়া স্থাপন হৈছিলে তুমি জানানে?
নাই, নাজানো নাজানো কোৱাচোন?
অ পোৱামক্কাটো আমি মই বাৰু শুনিছো বাৰু পোৱামক্কা মানে ষোল্লশ সাতাপন্ন খষ্ট। মানে এ। ষোল্লশ সাতাৱন্ন খ্ৰীষ্টাব্দ হৈছিল মীৰ এৰ লু। ফুল্লা চিৰাজীয়ে এই মছজিদ আৰু। দৰগাহ নিৰ্মাণ কৰিছিল বুলি মানে জনা যায় আৰু কৰ ছিলো বাৰু। এইবোৰ তেওঁ মকাৰ পৰা পবিত্ৰ মাটি আনি ইয়াত। সংস্থাপন কৰিছিল বুলি মানে বিশ্বাস আছে আৰু মানে সেইবাবে এই স্থানৰ নাম। সেইবাবে নামটো মানে পোৱামক্কা সেইকাৰণে হৈ গ'ল তাৰ মানে।
অ এইয়া সেয়া মক্কা মানে সেয়া নহয় আদৱৰ যে।
হয় হয়, তেওঁ মক্কাৰ পৰা যেতিয়া পৱিত্ৰ মাজ। ইয়াত মানে সংস্থাপন কৰিছিলে। সেইটো মানে বিশ্বাস আছে আৰু এটা সেইবাবে এই স্থানটোৰ নামটো পোৱামক্কা পৰি গ'ল।
অ, হয় চাগে ন? সেই, কিবা এটা আছে আৰু তেওঁলোকৰো হয় নে নাই চবৰে নিজৰ নিজৰ ধৰ্ম, ভাল লাগিলে এইবিলাক
হয় দিয়া, আৰু ইয়াৰ বিশেষত্ব আছে কিছুমান এই স্থানত মানে কি হয় এখন সুন্দৰ মছজিদ আৰু মিৰ লুৎফুল্লা চিৰাজিৰ মানে দৰগাহ মানে আছে বুলি কয় আৰু এই বিশে ক্ষেত্ৰবোৰ আৰু অসমৰ লগতে ভাৰতৰ বিভিন্ন স্থ মানে ৰাজ্যয়ৰ পৰা বহু ভক্ত ইয়ালৈ মানে আহে আৰু, আৰু ভাল লাগে। বিশেষ মানে সেইখিনি ঠাইত আলোকচিত্ৰ বহুত ধুনীয়া হয়, মানুহবোৰে ফুৰিবলৈ যায়। ভাল লাগে আৰু অলপ ঢাপৰি বেছি মানে, বহুত মানে মনোমোহা হয়।
অহ চাই ভাল লাগে আৰু, গৈ পাইছা নেকি তুমি পৰ মৎকা
মই এনেই মানে গৈ পাইছো, ভিতৰত যোৱা নাই বাৰু ৰাস্তাটো মানে গৈ পাইছো আৰু মানে বহুত ভাল লাগে আৰু সেফালে, যাবা চোন‌‌ কেতিয়াবা
মই যোৱা, কাৰ লগত যাম সেনেকৈ যাৱ নাজাই দেচোন যাব লাগিব ৰবা কেতিয়াবা, নহ এইবিলাক মানে ক'ত দেখা পাম আৰু ইমান ধুনীয়া ধুনীয়া জেগা আছে, আমাৰ ইয়াতে শিকাই নাই, আৰু গণেশ মন্দিৰটো যাই পোৱা নাই।
গণেশ মন্দিৰটো গৈ পাইছা নে?
নাই নাই নাই
অ গণেশ মন্দিৰত যাবা, মানে বহুত মহাত্মা আছে বুলি মানে এইটো লোকবিশ্বাস এটা আছে আৰু গণেশ মন্দিৰত মানে কি হম, উম মানে এতিয়া যালে চাবা যেনেকৈ চব মানে গণেশ পূজা যে আগতে হৈছে, সকলো পূজাৰ আগত গণেশ পূজা গতে হয়, মানে মানুহক কয় আৰু অহ গণেশ মন্দিৰত মানে আগতে দৰ্শন কৰি ল'ব লাগে আৰু তাৰ পিছত মানে যাব লাগে আৰু মানে কৰে আৰু মানে, বেলেগ মন্দিৰত যাব পাৰি মানে বহুত মানে, বহু মানে কবিশ্বাস‌ এটা আছে মানে, গণেশ মন্দিৰটো মানে দৰ্শন কৰিব লাগে।
অহ, হব দিয়া
ছিলো মানুহ তাৰ প্ৰসাদো খাইছিলোঁ তাত, ভাল লাগে।
আৰু মানে আৰু সেয়া এহ আৰু এটা মন্দিৰ গণেশ মন্দিৰলৈ গৈ পাইছা নে তুমি এই যে উম, আইগ্যথুৰি, আইগ্যথুৰি
অ মানে ইয়াতে, অ আইগ্যথুৰি আইগ্যথুৰি অহ পাইছোঁ পাইছোঁ, গৈ পাইছোঁ। সেইটো বহুত ডাঙৰ নহয় নহ মন্দিৰটো, গণেশ মন্দিৰটো, উম এইটো বহুত মানে বিখ্যাত হয়। বহুত বিশ্ববিখ্যাত হয়, হয় হয় নিজে নিজে হোৱা বুলি কৈ মানে এই শিলৰ আকৃতিটো লৈ গণেশ বাবাৰ আকৃতি লৈছে নহ, শিল এইটুকুৰাই ডাঙৰ অ এইটো কি আচৰিত কহ ঘটনা নহ, উম।
ডাঙৰ মন্দিৰটো দেখা নাই মানে শিলটোৱে মানে গণেশ বাবাৰ মূৰ্তি এটা হৈ যায় নহ
ৰূপ ধাৰণ কৰিছে।
অহ এনে মন্দিৰটো ইমান ধুনীয়া লাগে, মানে গৈ পেলাই তুমি তাতে মানে প্ৰসাদ খাব বিৰাট ভাল লাগে আৰু ৰাতি তাৰ
পৰিৱেশটো বহুত ধুনীয়া বহুত ভাল লাগে।